অ, শুনিছা? হয়- হয় শুনিছো। কি কৰি আছা?
এই মোবাইল চাই বহি আছিলোঁ।
অ।
তুমি কি কৰিছা হয়?
মইও এনে অকণমান অ, বিচনাতে শুই আছো।
অঁ, গৰম বন্ধ কেনেকৈ পাৰ কৰিছা হয়?
গৰম বন্ধু মানে ক'বলৈ গলে এঠাইলৈ যাম বুলি ভাবি আছিলো। এনে যাম- যাম মানে কৰি যোৱাই হোৱা নাই। তাৰমানে ওচৰৰ এঠাইলৈ গ'লো। কিন্তু দূৰ দূৰলৈ আৰু যাব মন আছে। কিন্তু যোৱা হোৱা নাই। কিন্তু যিটো আৰু ওচৰলৈ গ'লো, কিন্তু তাত মানে আৰু যাই ভাল নালাগিল আৰু। বিশেষকৈ যদি ক'বলৈ যাওঁ। তুমি গ'লানে নগ'লা?
মই মানে আমাৰ ফালে বৰষুণো দিছে, ৰ'দো দিছে, তো মানে বোকাখনত খুচৰি বাহিৰত যাবলৈ মন নাযায়, ক'ব গ'লে। সেইকাৰণে ক'লেও যোৱা হোৱা নাই এতিয়ালৈ।
হয়, মই যদিও গ'লো, মানে ভাল নালাগিল। ভাল নলগাৰ কাৰণ এইটোৱে যে মই মানে আৰু যিটো ঠাইত গ'লো, এইবাৰ পাহাৰীয়া অঞ্চলৰ পিনে গৈছিলোঁ। কিন্তু মই যোৱা ঠাইতে মই আৰু যোৱা চাৰি বছৰ মান অ, গৈছিলোঁ আৰু তাত। আৰু তেতিয়া আহ, যোৱাতে আৰু মই তাৰ, যিটো প্ৰাকৃতিক দৃশ্যৰ লগতে আমাৰ যিবিলাক আৰু চৰাই চিৰিকটি তাত দেখিছিলোঁ। বিভিন্ন প্ৰজাতিৰ সেই প্ৰজাতিটো দেখুওৱাৰ লগতে বহুতো আৰু জীৱ জন্তু তাত দেখিবলৈ পাইছিলোঁ আৰু যদি মই বিশেষকৈ ক'বলৈ যাওঁ বা সোণালী বান্দৰ বা নল গাহৰি আদি তেনেকুৱা ধৰণৰ বিভিন্ন জন্তু দেখিছিলোঁ। কিন্তু এইবাৰ যেত তিয়া কিন্তু মই যোৱা সপ্তাহত গৈছিলো বাৰু। কিন্তু তেতিয়া তাত সেই তেনেকুৱা ধৰণৰ জন্ তুৱৰ এ এটাও মই দেখাই নেপালো বা তাত থকা বি ভিন্ন ধৰণৰ চৰাই প্ৰজাতি এটিও মই তামানে আৰু ধৰি শুনছো যদিও চৰাইবোৰ সু কিছু বহুত কম সংখ্যক পৰিমানেহে দেখিছো আৰু। গতিকে মানে আৰু ভাল নালাগিল কিয় বা আৰু বা বহুতো আৰু মানে জীৱ-জন্তু নাইকিয়া হবলৈ ধৰিছে যেন আৰু একো অনুভৱ হৈছে আৰু।
উম, হয় হয়, বহুতো মানে বহুত জীৱ-জন্তু এতিয়া মানে কমি গৈছে ক'ব গ'লে দেখাই নেপায় মানে আমি যোনখিনি দেখিছো আমাৰ সেই পিছলৈ যোনবোৰ পিছৰ প্ৰজন্ম হ'ব সিহতে দে খি পাবনে নাই মানে ক'ব নোৱাৰি। কেতিয়া কোনটো মানে নাইকিয়া হৈ যায় ক'ব নোৱাৰি। বহুত মানে বহুত কমি গৈছে ক'ব গ'লে। আজিকালি মানে চৰাই হওক বা কিবা জীৱ-জন্তুৱে হওক মানে বহুত পৰিমাণ কমি গৈছে দেখিয়ে নেপায়।
হয় হয়। অ আমি নিজেও ক বিশেষকৈ যিটো ক'বলৈ যাওঁ আমি নিজেও আৰু বিভিন্ন কিছু পৰিমানে হ'লেও আমি কিছুমান প্ৰজাতি আৰু দেখাই নেপিলো দেখাই নাপালো সেই টো ধৰি লোৱা জীৱ-জন্তুয়ে হওক বা চৰাই-চিৰিকটিয়ে। খিনি আৰু বৰ্তমান
বিলুপ্তিৰ পথত আছে বা কিছুমানতো বিলুপ্তি হৈয়ে গ'ল বা যিখিনি আৰু হ বলৈ যাই আছে সেইখিনি যেতিয়া আমি নোহোৱাকৈ ৰাখিব পাৰো বা তাৰ পৰা যাতে আমাৰ প্ৰজন্ম আৰু বৃদ্ধি হয় সেইবোৰৰ পৰা, সেইটোৰ প্ৰতি আৰু আমি সকলোৱে লক্ষ্য দিয়াটোৰো উচিত।
উম, হয়। এইবোৰ উম হেৰি মানুহৰ নিজৰ ভুলৰ কাৰণে মানে কমিছে কব গ'লে। সেহঁতে নিজে চিকাৰ কৰিব তাৰপিছত সেই বা সিহঁতে মানে গছ-গছনি কাটিব। যাৰ ফলত হেৰি চৰাইবোৰ মানে নিজৰ সেই সেহঁতৰ মানে গছে সেহঁতৰ ঘৰ, ত' সেহঁতৰ নিজৰ ঘৰে নাথাকিব সেহঁতে ক ক'ত থাকিব? এনেকেই ক'বালৈ যায়কে চবতে যদি গছে কাটি দিয়ে বা পানীতে ক'ব গ'লে পানীটো লেতৰাই কৰি দিয়ে। ত' মাছ বা হওঁক কিবা হওঁক সেইবোৰ কমি যায় জীৱ-জন্তু।
হয়, এতিয়া আমাৰ পোনপ্ৰথমে মানুহবোৰ বা আমি নিজে ইয়াৰ ওপৰত আৰু সচেতন হ'ব লাগিব। এতিয়া আমাৰ বহুতো তুমি কোৱাৰ দৰে আমাৰ গছ-গছনিবোৰ কাটি আছে বা কাটাৰ ফলত তাত আমাৰ চৰাই-চিৰিকটিবোৰতো তাহাঁতৰ থকা ঘৰেই আহি হৈছে গছ গতিকে গছবোৰ যেতিয়া নোহোৱা হৈ যাব বা কম হৈ যাব তেতিয়া তেওঁলোকে আৰু গোহাটো বা বাহাটো আৰু ক'ত সাজিব! গতিকে সেইবোৰ নকৰাৰ লগতে আমি যদি আমাৰ বহুতো মানুহে আৰু যি মুখৰ যিটো তৃপ্তি সেই তৃপ্তিৰ কাৰণে বহুতৰো চৰাই-চিৰিক টি বা জীৱ-জন্তু আদি হত্যা কৰি আমাৰ মানুহবোৰে আৰু খায়। গতিকে তেওঁলোকৰোতো বা সেই জীৱ-জন্তু বোৰোতো এক নিজা প্ৰাণ আছে বা তেওঁলোকৰোতো জীয়াই থাকিব মন আছে। গতিকে তেওঁলোকক আৰু যেতিয়া আমি নিজৰ মতত জীয়াই থাকিবলৈ দিম বা আমি যেনেদৰে আৰু আমাৰ ঘৰৰ পৰিয়ালটো যেনেকৈ আৰু মিলা প্ৰীতিৰে আমি বান্ধ খাই থাকো ঠিক তেনেদৰে আৰু তেওঁলোককো নিজামতত আমি আৰু থাকিবলৈ দিবা দিব লাগে আৰু
উম হয়। আমাৰ যেনেকুৱা পৰিয়াল আছে, সিহঁতেও পৰিয়াল আছে সিহঁতেও জীয়াই থাকে কব গলে, এ আৰু এইবোৰ মানে, সিহঁতৰ মানে আমাৰে ভুল কব গলে কমাৰ এইবোৰ
হয় হয়। বা আমাৰ মাজৰ পৰা আমাৰ এক অসমৰ গৌৰৱ, বা আমাৰ অসমৰ চিনাকি। বা সেইটো জন্তুৱে আমাৰ গড়, বিশেষকৈ যোনে সকললৈ যাওঁক, সেই গড়ে আমাক অসমক বিভিন্ন ধৰণে আৰু চিনাকি কৰিছে বা মই জনাত আৰু আমাৰ এশেঙীয়া গড়টো আমাৰ অসমতে বিশেষকৈ পোৱা যায় বুলি আৰু মই জানো আৰু
উম হয় হয়।
সেই এশেঙীয়া গড়টো আমাৰ যেতিয়া আৰু বিলুপ্ত যি হৈছে কিছু পৰিমানেটো হৈছে, বা যদি আমাৰ সেই গড়টোৱে যদি আমাৰ বিলুপ্তি হৈছে তেতিয়া হলে আমাৰ আহিব লগীয়া নব প্ৰজন্মক আমি কি বাট দেখুৱাম বা কি মুখ দেখুৱাম, গতিকে আমি তেনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে, বা আমাৰ বিভিন্ন চোৰাং চোৱা বেপাৰী আদি আমাৰ বিভিন্ন অৰণ্য অভয়াৰণ্য আদিত সোমাই আমাৰ গড়ৰ আহ, গড়টোৰ বা শস্য খাদ্য সেটো হত্যা কৰি, তাৰ সঁজুলি গড়ৰ হৰৰ লগতে হাতীৰ দাঁত আদি সেই সঁজুলিবোৰ বাহিৰৰ বজাৰত আৰু অত্যাধিক দাম, আৰু সেই জন্তুটোক হত্যা কৰি তাৰ সঁজুলিবোৰ বাহিৰত লৈ যাই, বাহিৰৰ বজাৰত সেইবোৰ বিক্ৰী কৰি দিয়ে আৰু আমি যদি ক'বলৈ যাওঁ, বা সেই সময়ত চলি আছে আৰু কিন্তু বৰ্তমান কিছু কম সংখ্যক চলিছে কিন্তু সেইটো আমাৰ যোৱা পাঁচ বছৰ বা তাৰ আগত আমাৰ বহু পৰিমাণে আৰু এইটো ঘটনা আমাৰ চলি আছিল, তুমি এনে শুনিছানে?
অ হয় শুনিছোঁ, মানে কেইটকামানত মানে কেইটকামান পাবৰ কাৰণে সেহঁতে মানে এনেই সেৰি জ জীৱ জন্তুকে হওক, সেইবোৰ মানে এনেই মাৰি পেলাই কেইটকমান কাৰণে সেইবোৰে আৰু কব গলে, সেই
বা হাতীৰ ৰা জাতিয়, ‌ বা আমাৰ সৰ্গবোৰ বহুত আৰু আমাৰ বাবে মূল্যবান বা আমাৰ বহুত বহুতো আমাৰ জীৱ জন্তুৰ পৰা আমাৰ নিজৰে আৰু লাভৱান হৈ আছে বা আমাৰ যেতিয়া গছ গছনিবোৰো আমাৰ এক প্ৰাকৃতিকে সম্পদ যেতিয়া আৰু প্ৰাকৃতিক গছ গছনিবোৰ নোহোৱা হব আমি মানুহবোৰ কেনেদৰে জীয়াই থাকিম বা প প্ৰকৃতি যেতিয়ালৈকে জীয়াই থাকিব আমাৰ, তেতিয়ালৈকে আমাৰ মানুহবোৰ তেতিয়ালৈকেহে আমাৰ জীয়াই থাকিব তেতিয়া আমাৰ প্ৰকৃতিয়ে এনেকুৱা ধৰণে আমাক সহায় কৰিছে আমি প্ৰকৃতিটোক আৰু ধ্বং ধ্বংস কৰিব নালাগে, এতিয়া তেনেকুৱা ধৰণৰ আৰু কথাবোৰ আৰু
উম মানে যদিও গছ গছনি কাটিছে, তহ সেই বুঢ়া গছ গছনিবোৰ কাটক আৰু জ সেই কাটাৰ লগতে এজো এজোপা যদি কাটিছে তিনিজোপা চাৰিজোপামান ৰুবও লাগে তহ সেই গছ যত থকা চৰাইজনীৰ যত, সেই সেই নতুন গছ যত ঘৰ বনাব পাৰে সিহঁতেও মানে ভাল হয়, এফালেও মানে পৰিৱেশো ভাল হৈ থাকিব সিফালে সেই পৰিৱেশো নিয়ন্ত্ৰণ হৈ থাকিব আৰু সিহঁতে গছ কটা সিহঁতৰ নিজৰো লাভটো ওলাব ত' এনেকে মানে চব, সমানত মিলাই কিনে কৰিব লাগে, চব ফালি চাব লাগে ক'ব হ'লে।
হয় হয়, এতিয়া চোৱা, তোমাৰ পৰা মোৰ ধৰি লোৱা এক ঘৰ নিৰ্মাণ কৰিব লগা হ'ল, পকী ঘৰ, বা সেই ঘৰটো নিৰ্মাণ কৰাতে ধৰি লোৱা তোমাৰ ওচৰে পাজৰে ধৰি লোৱা, দহডাল বা পাছডালৰ আৰু গছ, কাটিব লগা হ'ব পাৰে, তোমাৰ নিজা সুবিধাৰ কাৰণে, কিন্তু সেই গছডাল যেতিয়া কাটি তুমি, গছ কেইডাল কাটি তুমি যেতিয়া সেই গছ কেইডালৰ সলনি, তেতিয়াহে আৰু আমাৰ প্ৰ-প্ৰকৃতিৰ যিটো ভাৰসাম্যতা সেইটো বিনষ্ট হ'ব। কিন্তু আমি যদি সেইটো নকৰি, আমি যদি ধৰি লোৱা, দহডাল গছেই কাটিলো। তাৰ সলনি যদি আমি বিছ ডাল হওঁক বা আমি পঁচিছডাল গছ যেতিয়া আমি ৰোপন কৰিম, আমাৰ ঘৰৰ চৌপাশে বা যেতিয়া সেই গছবোৰ আৰু ডাঙৰ হ'ব তেতিয়াহে আৰু আমাৰ প্ৰকৃতিটোৰ যিটো ভাৰসাম্যতা, সেইটো ৰক্ষা পাব বুলি আৰু মই ভাবো, তুমি কি কোৱা?
উম হয়, যদি গছ কাটিছে ৰুবও লাগে। যদি ৰোৱে, সিহঁতৰ পৰিৱেশটো অলপ ভাল হৈ থাকিব। ঘৰৰ ওচৰত সেউজীয়া হৈ থাকিব, ধুনীয়া বতাহ পাব। মানে হেৰি, উশাহ, উশাহ নিশাহটো ভাল মানে গছৰ ভালকে পাব ক'ব গ'লে মানে, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব সেইটো।
হয় হয়। বা আমি সকলোৱে জানো যে, আমাৰ বিভিন্ন সাপৰ প্ৰজাতিৰ পৰা আমি মাজৰ পৰা বিলুপ লুপ্ত হ'বলৈ ধৰিছে বা নাইকিয়া হ'বলৈ ধৰিছে, লগতে আমি এইটোও জানো যে, আমাৰ যিটোৰ আমাৰ বিষাক্ত সাপ, সেই বিষাক্ত সাপৰ বিষেৰেই আমাৰ বিভিন্ন ঔষধ আদি আৰু প্ৰস্তুত কৰা হয় বুলি আমি সকলোৱেই জানো, গতিকে যেতিয়া সেই সাপ বোৰেই নোহোৱা হৈ যাব, তেতিয়া আমাৰ মানুহ বোৰৰ বেমাৰ আজাৰ হ'লে আমি কেনেকৈ আৰু চিকিৎসা আমি গ্ৰহণ কৰিম, গতিকে আমি এইবোৰক সকলো ধৰণৰ কথাবোৰ আমি ভাবি চিন্তিহে কৰিব লাগে বা আমি পৰাপক্ষে তাক যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰো, তাৰ প্ৰতি আমি আৰু সকলোৱে গুৰুত্ব দিয়াটো উচিত আৰু।
উম, মানে এজন মানুহে অকল এজন দুজনে চাই থাকিলে নহ'ব, চবেই মিলি কৰিব লাগিব। এইটোৱেই বোলে সংৰক্ষণ কৰিছে মই কি কৰিমনো? মই এই, সিহঁতে মানে এনেকুৱা কৰিব যেতিয়ালৈকে সেহেতৰ লগত একো নহয়, তেতিয়ালৈকে মানে সিহঁতৰ যি কৰে কৰি থাকিব। যেতিয়া সিহতৰ মানে অসুবিধা হ'ব, তেতিয়াহে মানে হেতে মাত মাতিব, সেনেকুৱা হৈ গৈছে মানুহখিনি। গুৰুত্ব নাইকিয়া হৈ গৈছে।
হয়, আমি গুৰুত্ব দিব লাগিব, কাৰণ গুৰু নিদিলে, আমি লাহে লাহে ইয়াৰ যিটো ভয়াৱহ পৰিস্থিতিৰ, সেইটো আমি লাহে লাহে আৰু সন্মুখীন হ'বলৈ যাই আছোঁ আৰু। বা ভৱিষ্যতত আৰু এক ভয়াৱহ পৰিস্থিতিৰ আমি বেয়া পৰিস্থিতিৰ আৰু আমি সন্মুখীন হ'ব লাগিবই, কাৰণ যেতিয়া প্ৰকৃতিটো বিনষ্ট হ'ব, তেতিয়া আমাৰ প্ৰাকৃতিক দুৰ্যোগবোৰো আমাৰ অত্যাধিকভাৱে আমাৰ গা কৰি উঠিব। তেতিয়া আমাৰ মানুহবোৰৰ আৰু বহুতো আমাৰ অ' বেয়া এক পৰি স্থিতিৰ সন্মুখীন হ'ব লাগিব, গতিকে আমি এতিয়াৰ পৰাই যদি আমি সকলোৱে সাৱধান হওঁ বা আমাৰ চৰকাৰেও যাতে ইয়াক বা চৰকাৰেও বিভিন্ন অভয়াৰণ্য আদি আৰু অনুষ্ঠিত কৰিছে বা তাত বিভিন্ন জীৱ জন্তু সংৰ কম কৰি ৰাখিছে গতিকে আৰু তেওঁলোকে যাতে কঠিন হওঁক বা আমি সেই যাতে ইয়াৰ প্ৰতি যাতে আৰু সকলোৱে অহ ভাল এক পদক্ষেপ হাতত ল'ব পাৰো, ইয়াৰ প্ৰতি তাৰ প্ৰতি আৰু আমি। আমি আৰু গুৰুত্ব দিয়াটো উচিত আৰু বৰ্তমান সময়ত।
হয় হয় মানে চৰকাৰেও কৰিছে লগতে আমিও মানে সেইটো অলপ নিয়ন্ত্ৰণ কৰি মানে চলিব লাগিব, আমিও চাব লাগিব, বেলেগে কি কৰিছে। যদি কৰিছে ৰখাব লাগিব বা কেলে কৰিছে প্ৰশ্ন কৰিব লাগিব তেতিয়াহে মানে এইবোৰ হ'ব।
হয় হয় যে তেতিয়াহে আৰু আমাৰ প্ৰকৃতিৰ যিটো ভাৰসাম্যতা সেইটো আমাৰ ৰক্ষা কৰিবলৈ সক্ষম হম বা আমাৰ আহিবলগীয়া ভৱিষ্যতত আমাৰ কোনো আৰু বিপদ নহয় বা আমি সাৱধানে আৰু থাকিব পাৰিম। গতিকে এয়াই আৰু অ, গতিকে ঠিক আছে বাৰু দিয়া। কথা পাতি ভাল লাগিল তোমাৰ লগত উ উম দিয়া পিছে।